এ ওলাইছে। ভালদৰে এনেই ওলাই আছে। তুমি কি কৰি আছা?
মই এনেই বহি আছোঁ বাহিৰতে।
অঁ। ভাত পানী খালা?
না খোৱা নাই। চাহ খালো, তুমি?
অ। এ মইয়ো চাহয়ে খালো, ভাত খোৱাই নাই। ভাত তাত বনাই থৈ দিছো নহয় খাম অলপ পাছত। কে, উলায় আহিছো। উম, কোনে বনালে বনালে ভাত?
মায়ে।
অহ।
এনে আছো আৰু এতিয়া। অ ঘৰতে আছো যামগৈ আৰু আবেলিলৈ।
অ দাদা থ'ব যাব ন?
অঁ।
সিহঁত কেইজনী গ'ল নেকি?
নাই যোৱা নাই। সিহঁতেও যাব মানে বেলেগকে যাব আৰু।
অ। গা-চা ধোৱা?
নাই ধোৱাই নাই। ওঠা দেৰি হ'ল যে, উঠি পেলাই চাহ খা পেলাই বাহিৰতে বহি আছোঁ।
ইমান দেৰি লে উঠিছা যে?
কালিৰ পৰা আকৌ সোনকালে উঠিব লাগিব।
সিমান দেৰি উঠাই অঁহ। তাকে কি ভাত বনালে বাও।
অঁ বনালে মানে হেৰি ৰাতিপুৱাতে মানে বৰা চাউলৰ ভাত বনাইছিলে যে।
অঁ, বৰা চাউলৰ ভাত খোৱা আও? হেৰি নহয় জানো চাউল মানে কি অঁ মই খায় ভাল নাপাওঁ। আঠা হয় উম।
সেইটোতে মানে ইয়াৰ ৰোৱনী লগাইছিলে যে তাত মানে চাহ দিব কাৰণে আধা বেলা আছে, কালি মানে সিহঁতে ক'লে আমি পিছত আহি পেলাই এনেকে হেৰি কৰি দি থৈ যাম আহি। অলপ কালি আহি পেলাই তেনেকে কলে ভাত বনাব নালাগে কলে। এতিয়া মায়ে মানে চাহকে দিলে আৰু সেয়া দি পেলাই।
অঁ তাৰ লগতে চাহ দিছে আও।
অঁহ।
উম।
সেয়া বনাইছিলে, তাৰপিছত, মই সেয়া দি খোৱা নাই ইমান ভাল নাপাওঁ মই এইটো।
অঁ মইও ভাল নাপাওঁ বাও, মই নবনাই বাও ঘৰত। এই আমাৰ ফালে যে, হেৰি মানে কোচৰ মানুহ বিলাকে যে বেছিকৈ খায়।
অঁ।
সিহঁতে খায় সেইবিলাক বস্তু, কিন্তু হেৰি খালেও মানে আমি খাওঁ বুলি ভাবে, কিন্তু সিহঁতেহে এইবিলাক বস্তু বেছিকে খায়। আমি ইমান নাখাওঁ।
আমাৰ কেতিয়াবা, কেতিয়াবা বনালে তৰকাৰীৰ লগত খাওঁ, নহ'লে কেতিয়াবা পোলাও বনালে। তেতিয়া মই খাওঁ, এনেই এনেকে বনাই যে চাহৰ লগত খোৱাকে নেখাওঁ বেয়া পাওঁ মই।
উম। কিমান টাইমত যাবা?
উম, তিনিটামান বজাত যাম চাগে।
উম।
ইয়াৰপৰা মানে, সোনকালে যাওঁ গ'লে।
সোনকালে যাব লাগে, কত সন্ধিয়া টাইমত যোৱাৰ পোৱাকে যাব নালাগে ন, তাৰাপা কিমান দূৰণো তাৰাপা তালৈ?
বেছি দূৰ নহয়, এঘণ্টামান লাগে চাগে মানে। কমেই লাগে তাত কৈ, এনেই স্পীড গলে তোন আধা ঘণ্টাতে পাইগৈ।
অঁ দাদাই বিয়া পাতিলে নেকি?
এন গাড়ীত গ'লে তেতিয়া দেৰি হয়। বাইক লৈ গ'লে মানে তেতিয়া, আধা ঘণ্টামানতে পাইগৈ। হা, হা? হেল্ল।
তোমই দাদা বোলো বিয়া পাতিলে নে নাই সুধিছো। অঁ।
অ নাই, নাই পতাই নাই।
অঁ, কিবা কৰে নেকি?
অ কৰে মানে এনেই হেৰি কৈছিলো, যে তোমাক এইয়া ইছ মঠ বজাৰ যে, অঁ মৰিগাঁও তাত মানে মেনেজ- প্লেন কৰে তাৰপিছত এতিয়া ত্ৰিছ তাৰিখ হ'লে সিওঁ যাবগৈ বাহিৰত।
তাত কিয়? তাত কিবা বেয়া নেকি? তাৰপা যে যাওঁগে আকৌ?
নহয় মানে হেৰি, এনেই যাবগৈ লগৰ সোপা যাবগৈ যে। চোৱা নাই মানে। এইয়াত মানে কৈছে কি পইচা থাকিলে মানে, অ' ভালেই।
অঁ'
ঘৰতে থাকে। মানে হেৰি যে পইচা মানে ইয়াত এটা- পাই পাই পেলাই খৰচ হৈ যায়গৈ। মানুহজনে কৈছে পইচা ইয়াত গোটিয়াব নোৱাৰোঁ। সেইটো কাৰণে যাবগৈ।
অ'।
তেতিয়া মানে ঘৰত পঠাই দিলে থাকি যাব। গম নাপ- পাওঁ, মোৰ মানে নিজৰ দাদা নহ- হয় এনেই মানে পৰিয়ালৰ আৰু ওচৰৰ।
অঁ অঁ নিজৰ নায়ে ভাইটিহে এটা আছে ন।
অঁ'
অঁ' হুম।
সেইটো কাৰণে।
উম'
কি বনালা ভাত?
উম ভাতকেইটা মই বনালো, তাৰ পিছতে মাক বনাব দিলো একো অনা নাই যে এতিয়া দিনত- খাবলৈ, এনেকে আলু তাৰ পিছতে পটল এনেকে কিবা কিবি বনাইছে আৰু।
অঁ অঁ।
বনাই কৰি পেলে মাও ওলাই আহিছে মানে, ছাগলী আছে যে আমাৰ খিনি ফিল্ডত ছাগলী মানে- এ আল দিছে যে, তাকে চাব আহিছে ময়ো ওলাই আহিলো লগতে। তাতে ঘৰত নেতৱৰ্ক নাপায় আকৌ, অঁ খাওঁ।
কি কি আচাৰ খাই ভাল পোৱা?
এ প্ৰায়ে মানে ভোত জলকীয়া আচাৰটো বনাও ঘৰতে আৰু আমৰ আচাৰটো।
অঁ'
অঁ আমা আৰু ভোত জলকীয়া মিক্স কৰি পেলাই আচাৰটো বনাই।
অঁ আমাৰো তেনেকে বনাই।
অঁ তেনেকে খাইয়ে ভাল লাগে।
উম' এনেই মই ব- বগৰী আচাৰটোও ভাল পাওঁ, আম আচাৰ বগৰী আচাৰ জলফাই আচাৰ।
মিঠাটো দিলে মই ইমান ভাল নাপাওঁ, যেনেকি হেৰি দিয়ে যে-
অঁ মিঠাটো মইয়ো ইমান ভাল নাপাওঁ।
উম' ভাল নাপাওঁ মই সেইটো।
এনেই অলপ- জ্বলা মিঠা হ'লে তেতিয়া ভাল লাগে, কিন্তু সুদা মিঠাটো হ'লে ভাল নাপাওঁ।
উম' ভাল নাপাওঁ। খাব মন নাযাব তেতিয়া, খালি মানে কিবা এটা বস্তুতে খালে মানে জ্বলাটো অলপ থাকিব লাগে তেতিয়া বে-
অঁ'।
তেনেকে, ভাত খালে যে জ্বলা নহলে ভাত খাত মানে খাই ভাল নাপাওঁ খাব মন নাযায়।
অঁ অলপ সোৱাদ লাগিলে তেতিয়া ভাল লাগে।
উম'
গাজৰ আচাৰ খোৱা নে নোখোৱা?
গাজৰ আচাৰ এনেকে আমি নৰ্মেলি ঘৰত বনাই নাখাওঁ কিন্তু যে দোকানৰ পৰা যে আনিলে আনা যায় যে
অ'
বিয়া চিয়াই দিয়ে যে হেইট টো খাও কিন্তু ঘ নৰ্মেলি মানে ঘৰত গাজৰ আচাৰ বন নবনাও মানে আমি
অ'
তোমালোকৰ তাত বনাই ন
অ' বনায়
অ' কেনেকুৱা বনায় হেৰি দিয়ে সিদনাখন কৈছে নহয় বিলাহী দিয়ে নেকি ন গাজৰত
অ গাজৰ গাজৰ নে গাজৰ কথা কৈছা বাঁহৰ গাজ
অ বাঁহৰ গাজ কৈছা
অ'
অ' সেইটো কৈছা তুমি গাজ সেইটো
বাঁহৰ গাজ এইটো এটা বাঁহৰ গা অ' এনে গাজৰৰটো আমাৰো কিনিয়ে আনে ইমান ঘৰত নবনায়।
নবনায় ন।
বাঁহৰ গাজৰ মানে, আমাৰ ঘৰত বাঁহ আছে যে, বাঁহগছ তাৰ পৰা মানে কাটি পেলাই বনায়।
মই নাখাওঁ, কিন্তু বনায়, বনায় বুলি মই গম পাওঁ, নাখাওঁ মই সেইটো।
বেয়া পোৱা?
উম, তুমি খোৱা?
খাওঁ মই।
অ', কেনেকৈ বনায়? কেনে, নৰ্মেলি বনায় চাগে ন, ইমান হেৰি নকৰে চাগে তাত?
উম, নৰ্মেলিকৈ বনায়। এনে মানে, হেৰি কৰি পেলাই, ধুনীয়াকে ৰুকি মানে, গুৰি কৰি ল'ব। লৈ পেলাই তেতিয়া জলকীয়া, নিমখ, এ মানে, কালাৰটো আনিবৰ কাৰণে হালধি
উম।
সানি পেলাই এনেকে, ৰসটো পূৰা চেপি লয়, তেতিয়া এনেকে চিচাৰৰ বৈয়ামত ভৰাই দিয়ে। ভৰাই পেলাই, কেচা জলকীয়া, জলকীয়া, কেঁচা নহৰু, এনেকে মিঠাতেল। ভৰাই পেলাই থ থৈ দিব আৰু, তাৰপিছত মিঠাতেল নিদিলেও হয় দুদিনমানৰ ৰ'দত দিলে তেতিয়া, উম মিঠাতেলটো নিদিলেও হয়।
অ'।
তেতিয়া মানে, দুদিনমান ৰ'দত এনেকে দিলে, তেতিয়া টেঙা হৈ আহে নহয়, তেতিয়া খাবৰ কাৰণে হৈ যায়গৈ।
অ'।
এনে ইমান মানে, মেহনত কৰিব নালাগে। বেলেগ আচাৰত যেনেকে তাৰপিছত তেতিয়া পিঁয়াজ এনেকে জলকীয়া দি পেলাই এনেই মোহাৰি পেলাই চাটনি বনোৱাৰ নিচিনাকে বনাই। বোলে খাব পাৰে দাইলৰ লগত।
অঁ'।
খাৰ ও বনাই।
কিহৰ খাৰ কেনেকৈ?
খাৰটো এনেকে মানে হেই পিহি লৈ পেলাই হেৰি কৰি মানে গুডি কৰি পেলাই। তেতিয়া ধুনীয়াকে, তেল মাৰি কেৰাহিত তেল দি খাৰ দি- পেলাই এনেকে লাৰি থাকিব লাগে। তিতা লাগে যে, তিতা মানে ভাৱটো নাইকিয়া হৈ পেলাই যেতিয়া অলপ মিঠা নিচিনা হৈ যায়। তেতিয়া মানে, খাৰটো হৈ যায় আৰু খাব কাৰণে।
অঁ'
এই কঠালৰ গুটিও দিব পাৰে।
অঁ, নাই খাই পোৱা নাই, ইয়াত নবনাই যে আমাৰ এইফালে।
অঁ, আমাৰ বনাই।
অঁ' তাপিছত লগৰগিজনী গ'ল নে কি?
নাই নাই যোৱাই নাই, যাব আৰু।
অঁ'। কালিৰ পৰা আকৌ-
তেহেঁতক অলপ ম- মোতকৈ অলপ আগত যাব দিছোঁ, মই বাইক লৈ যাম যে পটককৈ পামগৈ, সিহঁতে আকৌ গাড়ীত ৰখি যাব হয় বেলেগৰ।
অঁ' সিফালৰে ন' তোমালোকৰ ঘৰৰ ওচৰে ওচৰে মানে, ইমানো ওচৰ নহয়।
অঁ' দূৰ মানে আমাৰ এইফালৰে আৰু।
অঁ, সেইফালৰে হয় ন'।
উম'। কেনেকুৱা? তুমি কঠাল ভাল পোৱা নে নোপোৱা?
কেঁচা কঁঠালটো যে খাই পাইছো হয়, পকা কঠাল টো খাব ভাল নাপাওঁ। কেঁচা কঠালটো যে নিমখ জলকীয়া দি পেলাই যে খাই যে।
উম' মই তেনেকেই ভাল পাওঁ, এনেই পকা কঠাল বহুত বেয়া পাওঁ।
তাকে, পকা কঠাল নাখাওঁ, যোনটো কেঁচাটো মানে নিমখ জলকীয়াৰ লগত মানে মিক্স কৰি পেলাই খাওঁ আৰু এনেকে। পকাটো হ'লে মোক গিলাই নাযাব মানে অলপো।
মোৰো তেনেকুৱা, ডিঙিতে আটকি থাকে।
অঁ' একদম ভাল নালাগে।
উম' হ'ব দিয়া নহ'লে, মই পিছত ফন কৰিম।
অঁ' হ'ব দিয়া।
অঁ'।